অ, মোৰ মাততো আহিছে নে?
অ, আহিছে - আহিছে।
উম -উম অ, মই এইমাত্ৰ এটা চিৰিয়েল চাই আছিলো আৰু।
অ, কি চিৰিয়েল চাইছিলা?
এই এনে এটা ইউটিউবৰ মানে এটা পুৰানা চিৰিয়েল আহি গ'ল আৰু ত' সেনে এটা চাইছিলো এই দিয়া অৰ পাতি। সেইটো চাই আছিলো।
অ, কোৱাচোন চিৰিয়েল খনত কি হৈছিলে?
উম, এঅকল এটাহে এপিছড চাইছিলো মই। এনেতো মই ড্ৰামাচ চাও বাইদেৱে টো সেইটোৱেইটো সেইটো কাৰণ এটা চিৰিয়েল আছিল মানে সেইটো এপিচডত মানে সেনেকোৱা মানে এই মাষ্টাৰচেফত যে আছিলে সেনেকুৱা টাইপৰ মানে এটা চিন আছিলে ত' মানে তাই মানে সেয়াই চব্জি কেইটা মানে ল'ব পাৰা নাছিলে মানে এটা মানে পাৰ্ট মানে হেৰি কনটেষ্টেন্ত আছিলে তাৰ পৰা মানে লৈ আছিলে। ত' তাইৰ মানে সেইটো মানে চবজি বা মচলা সেইবিলাক মানে নাইকিয়া হৈ গৈছে তাৰপিছত লাষ্টত তে মানে সেনেকুৱা জিকিলে আৰু সেনেকুৱা এনে চাইছিলো আৰু মই। ইমান এটা চোৱা নাছিলো সেইটোয়ে। সৰু থাকোতে বাৰু হম -হম -হম।
মুভি এখন চাইছিলো হা ৰিচেন্টলি
আচ্ছা কি মূভি নো?
টুৱেলভ ফেইল চাইছা এখন?
অ', অ', অ', চাইছো -চাইছো অ,
ভাল লাগে ন, এখন সেইখন চাই মানে মটিভেচন হৈ গ'ল মোৰ।
সেইটোয়ে- সেইটোয়ে মোৰ দাদাই মানে সেনেকুৱা মানে ডাউনলোড কৰি কেনে গৈছে এইটো চোৱাচোন চবে মানে মিলি চাবই লাগিব সেনেকুৱা আৰু। চ' দে সেইটোয়ে পেৰেন্টচ হতেও গম পায় যে সেনেকুৱা কিমান মানে কষ্ট কৰা হয় আৰু। পৰীক্ষাটোৰ কাৰণে।
উম, সেইটোৱে লাষ্টত যে এটোৱে চবে ৰিষ্টাৰ্ট কৰে আৰু। গিভ আপ কৰিব নালাগে তোমাক সেইটোৱে কৈছে আৰু মুভিখনত।
সেইটোৱে একদম মানে ৰিজিলিয়েণ্ট আছিলে মানে পুৰা।
উম, ভাল লাগিলে চাই দেই সেইখন।
সেইটোৱেই- সেইটোৱেই অ, একদম।
আৰু ধুৰনদৰ চাইছা?
অ', অ', ধুৰনদৰ কোনটো মানে চেকেণ্ড টো চোৱা নাই। ফাৰ্ষ্ট টো ফাৰ্ষ্টখন চাইচো অ, ন' মই চেকেণ্ড উম, ছেকেণ্ডটো মোৰ একজাম আছিল কাৰণে মই সিহঁতৰ লগত চাব নোৱাৰিলোঁ। এতিয়া বাৰু চাব লাগিব সেইটো বহুত ভাল হৈছে বুলি ভাবিছোঁ।
ভাল লাগিলে দেই চাই ধুৰনদৰখন।
উম, হুম, উম,
মোৰ একশচন ফিল্মবোৰ ভাল লাগে চাই দে।
হয় নেকি? মোৰ সেনেকুৱা মানে নিজৰ পৰা একচন ফিল্ম চাব মন নেযায়। মানে ভালে লাগে কিন্তু নিজৰ পৰা মানে নেচাওঁ মানে কোনবাৰ লগৰ থাকিলে বা ফেমিলি থাকিলে সেনেকুৱা তেতিয়া চাব ভাল লাগে অ। সেইটোৱে উম।
আৰু মই চাইছিলো সৰুতে চিৰিয়েল এখন কছতি জিন্দেগী কি চাইছিলা নেকি তুমি সেইখন?
অঁ নাই চাগে কোন তো চেনেলত দিছিলে নো
হম হুম
কোনটো চেনেলত দিছিলে?
ষ্টাৰ প্লাছ নেকি।
অ হয় নেকি কি ক'লা আকৌ চিৰিয়েল খনৰ নাম
কচৌটি জিন্দগী কে
অঁ কছতি জিন্দগী অঁ মই আচ্ছা এইটো বহুত পুৰণা হয় ন
উম পুৰণা হয় ভাল লাগিলে খালি চাই এখন
অঁ অঁ মানে তুমি কেতিয়া কোনটো মানে চনত চাইছিলা সেইটো
মই এইটো টু থাউজেণ্ড কিমান আছিলে যে মাহ
এনেতো ম মই মানে জন্ম হোৱাৰ আগতে মানে মাহতে চাইছিলে হেনেকুৱা মোৰ মানে ব চপ চাইডে সেটো মানে ইমান চোৱা নাই কিন্তু মানে কৈ থ অঁ সেইটোৱে
মই টো থাউজেন্ড ফিফটিন চিক্স টিন মানত চাইছিলো চাগে মই যেতিয়া, তোমাৰ ইলেভেন টুৱেলভ বেছ আছিলো চাগে দেই তেতিয়া চাইছিলোঁ।
হয় নেকি আচ্ছা কি চলিছিল তমাৰচত চাম উম সেইটোৱে মই ধৰি লোৱা এই কি আছিলে চাথ নিভানা সাথিয়া চাইছিলোঁ আৰু যে ৰিচতা কিয়া কেহলাতা হে। এই দুটা মানে আছিলে আৰু মেইন
যে ৰিচতা কিয়া কেহলাতা হে।
এনে এটা পাৰ্ট পাৰ্ট মানে ওলাইছিলে এতিয়া বাৰু গম নোপাও মই মানে আজিকালি সেয়াই ইমান চিৰিয়েল নচাওঁ আৰু সেইটোৱেই লাষ্ট
কে কেদামা
অ কটন কেদামা আৰু চিদামা চাও
মইও কেদামা আৰু চিদামাই চাওঁ
অ ন কিবা চাই আছা নেকি এতিয়া
মই এতিয়া তোমাৰ একোতো চোৱা নাই
উম উম
এতিয়া এখন তোমাৰ যে ৰবা দেই মই এক ছেকেণ্ড কেন মই মানে তোমাক স্ক্ৰীনশ্বট লৈ থৈছিলোঁ যোনখন মোৰ চাবলৈ আছে। খন মই চাম চাগে ত মই কৈছো এইখন নামটো কি দেই ৰবা
উম হুম
ইনচাৰ্ট ড্ৰিম টু ইউ ড্ৰিম টু ইউ এইখনত হেৰি আছে আকৌ তুমি তুমি ট্ৰু বিউটি চাইছা
অ অ চাইছো চাইছো
ট্ৰু বিউটিখন যে ছেকেণ্ড লিডটো যে সেইটো আছে আকৌ ড্ৰিম টুইত
অ আচ্ছা
চাবা হাঁ ভাল লাগিব চাগে
অঁ ড্ৰ্ৰীমটো ইউ ন'
শুনিছো চাগে মই তাত আহিছিলে চাগেলটো দেই সেইটে অ অ এইটো কি নতুন ৰিলিছ
কি কৈছা?
অ এইটো কি নতুন ৰিলিজ হৈছে
অ নতুন ৰিলিজ হ'ব যে হৈছে নাজানো
উম হৰি তুমি কি কি চাইছা এতিয়ালকে ড্ৰামা?
সেই এতিয়াতো মানে বহুত চাইছো মানে এনেকুৱা মানে- নাম কেইটা মানে পাহৰি জাওঁ। ধৰি লোৱা দি চাইছো আঁ - এইটো কি আছিলে নাম?
দা বেষ্ট থিংখন যে চাইছা এইখন চিনেমা?
না না সেইটো চোৱা নাই চাগে প্ৰগ্ৰামৰ বুলি আছে। চাইছো হল আচ্ছা ফষ্টো
অঁ, মইতো সেইটো ক'ব ধৰিছিলোঁ এতিয়া জানা।
সেইটো মানে একদম ফাৰ্ষ্ট আৰু- অঁ অঁ পাৰ্ট টু চাইছো অঁ।
ইমান ভাল লাগে হয় নাই। সেই টৰটইছ বনি যায় যে ছোৱালীজনী।
তই তই অ ত-
আৰু আৰু কি কি আছিলে? আৰু চিত আ মা হৃদল্লাভখন চাইছা?
সেইটো নাম শুনিছো বাত চোৱা নাই।
এই ঝাউলুচি আছে ক।
অ হ ঝাউলুছি ন।
অ হিদল্লাভখন চাবা আৰু। মাই দেম চাইছা কেদেমা মাইদেমা- খনো তোমাৰ সেই ফেমাচ ফেমাচ এক্ট্ৰছ কেইটাই আছিলে। আমি লাইফ গিভ গিভচি ই টেন টুৰিনেছ সেইটো চাইছা।
নাই সেইটোৱে মেন হয় সেইটোৱে চোৱা না সেইটো চাই চাঙ। অ অ বহুত ইমচনেল হয় সেইকাৰণে মই মানে- মানে সেই যে আৰু- সেই কাৰণে মই মানে সাহস হোৱা নাই এতিয়ালৈকে বাৰু সেইটো চাইছ- তোমাৰ মানে সেইটো মানে চালো কেইদিনমান আগত আৰু মানে একদম মনত- মানে সোমাই গ'ল মানে ড্ৰ'মাছ ত মানে- মানে আৰু বেছি মানে ইনষ্টাৰ ৰিলে আহি- এতিয়া ত সেইকাৰণে মানে আৰু মানে মাথা চলি আছে এইবোৰ লেভাৰিং- ছময় আছিলে।
দুখ লগাবোৰ চালে যে ট্ৰমায়ে হৈ যায় সঁচাকে কোৱা।
অ সেইটো শুনিছা নেকি নেভাৰনিং টেনদিং চামাৰ।
নেভাৰনিং চামাৰ অ শুনিছো মই চাইছো নেকি পাহৰি গৈছো দেই।
অঁ, আহি থাকে চাগে ৰিলত-
উম আহি থাকে, আহি থাকে তুমি এখন চাই চা টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী গাৰ্ল।
অঁ নাই।
মুভি হয় এইখন মুভি হয় এখন বহুত দুখ লাগে চাই পিনি চি ড্ৰামাই হয় মানে। উম
আচ্ছা আচ্ছা উম। তুমি অঁ ক'ত চোৱানো তুমি?
মই যে মোৰ হেৰি এপ এটা আছে মুভি বক্সপ বুলি তাত- তাতে মানে চব পায় তোমাৰ বলীউডো পায় হলিউডো পায়। ড্ৰামাছ বোৰো চব পায়ে যায় মেক্সিমাবোৰ কিন্তু কিছুমান বোৰত মানে হাই তোমাৰ প্ৰিমিয়াম থাকে আৰু কিছুমান বোৰত কিনিব দেখাই আৰু কিন্তু মেক্সিমাম ড্ৰামাছ বোৰ আহে আহি যায় তাত।
ওহ।
তোমাৰ লিংকটো লাগে যদি মই দি দিম বাৰু।
অঁ অঁ দি থবাচোন। মই- মই আছে কিছুমান মানে ফ্ৰী চাই আছে, মানে- বেয়া লাগে সেনেকুৱা মানে ন' বাট ইচটিল আৰু। উপায় নাই সেই পইচাটো ইনকম নকৰো, চবে মন যায়, সেইটোৱে ত' কিজ, শুনি আছে।
অ', ময়ো তাত চাও, স্কেম হয়নে, ৱেবচাইটটো?
অ', অ, ৱেবচাইটটো, মানে বহুত ফ্ৰেকো আছে, বাট অ, সেইটোৱে আ মইয়ো চাও তাতে, তাৰপিছত
চাইছিল অ, মই যে পিছে পাকিস্তানী ড্ৰামাও চাইছো।
হয় নেকি?
মানে এ চাবৰ ষ্টাৰ্ট কৰিছোঁ আৰু এখন, এখনেই চালো এতিয়ালৈকে। মই সেখন জোৰোৱা বুলি কিন্তু বহুত লম্বা হৈ যায় মানে, বহুত বেছি বেছিয়ে লম্বা হয় সেইখন। তোমাৰ ছিক্সটিটা মান এপিচড আছে চাগে।
অ',
কিন্তু চাই ভাল লাগিলে দেই জুৰুবা হয় মানে ছোৱালী দুজনী আছে আৰু।
আচ্ছা আচ্ছা,
তাহাতি ছেপাৰেট হৈ গৈছিলে সৰুতে ছেপাৰেট হৈ গৈছিলে তাৰপিছতে একেলগে লগ পালে গম পালে তাহাঁতি জুৰোৱা হয় বুলি।
অ', অকে নামটো কি হয় নো? উম হুম, আচ্ছা জুৰবাই ন' আচ্ছা,
উম জোৰুৱা, মানে এজনীক ঘৰত বহুত ভালকে ট্ৰিট কৰিছিলে।
উম হুম,
মাকৰ ঘৰত থাকিছিলে তাই তাই তাই মানে একদম প্ৰিচছেচ ট্ৰিটমেণ্ট পায় আৰু মাকৰ ঘৰত। আৰু এজনীৰ বা বাপেকৰ ঘৰত থাকিছিলে তাইক মানে সেই পেহীয়েকে বহুত মানে মাৰি মাৰে কাম কৰিব দিয়ে আৰু জিবি ইজনী সিজনীয়ে লগ পালে সিজনী সিজনী নিজৰ জেগাটো একচেঞ্জ কৰিলে। ইজনীও একদম মানে পুৰা শ্বেৰ নিচিনা আছিলে আৰু তাই সেনেকে ক'ব লাগিব কাৰণ পুৰা মানে ডন আছিলে তাই একদম, আ গান চান মাৰে আৰু মানে সেনেকে গান চান ট্ৰেইনিং লৈ থৈছে আৰু। কিবা কিবি, ত' মানে সেইকাৰণে, উম মানে বহুত মানে স্মাৰ্ট আছিলে তাই ইজনী ইজনী বহুত উইক আছিলে আৰু, যোনজনী বাপেকৰ ঘৰত থাকে সেইজনী মানে পেহীয়েকৰ মাৰ চাৰ খাই থাকে আৰু, সি যদি চেঞ্জ কৰি দলে জেগাত দুজনীয়ে ইজনী সিজনীৰ, তাৰপিছতে যোনজনী মানে চলাব জানে আৰু সেইজনীয়ে মানে, এ বাপেকৰ তাত আহিলে। তাৰপিছতে পেহিয়েক কেইজনীয়ে দম চম দিয়ে আৰু।
অ',
সেনেকে মানে পেহীয়েককেইজনী চবেই মানে ঘৰৰ মানুহ চখ হৈ গ'ল তাই ইমান কেনেকে চেঞজ হৈ গ'ল বুলি।
অ', হ।
ভাল লাগিলে চাই সেইকাৰণে।
অ', এইটো ষ্টৰি লাইনটো অলপ চিমিলাৰ লাগিছে তাৰ ইংলিছৰ চাইছিলো। ধৰি লওক পাঁচ ছয় বছৰ আগতে। সেনেকুৱা কিবা এটা চাইছোঁ নহয় সেনেকুৱা, জোৰৱা হয়। লাইক আ চেঞ্জ কৰে আৰু তেনেকুৱা, এজন এজন ঘৰত থাকে। ষ্টৰী লাইনটো আছিল, মুভি আছিলে নেকি পাহৰি গলোঁ।
কিন্তু এইবোৰ চালে কেতিয়াবা ৰিফ্ৰেছ লাগে আৰু মাইণ্ডটো কোৱা।
সেইটোৱে সেইটোৱে ঠিকেই, মই মানে এ আ সে কালি ৰাত টেনচনত আছিলো হা মা-মাজতে মানে, অলপ প্ৰব্লেব হৈছ তাৰপিছতে মই আকৌ থাকিব পৰা নাই। তাৰপিছত এই চিৰিজটো মানে, ইমানে ভাল লাগিছে তাৰপিছত মানে অলপ মানে শান্তি লাগিছে তাৰমানে চিৰিছ চাই কিনে ত মানে কেতিয়াবা মানে ভাল লাগে আৰু। একদম যেতিয়া তুমি অলপ মানে মন বেয়া থাকে শুনো।
উম তেতিয়া চালে ভাল লাগে সচাকে দেই মানে ৰিয়েলিটিৰ পৰা দূৰত গুচি যোৱা হয় আৰু
সেইটোৱে সেইটোৱে অভয়ডেন্স আৰু।
উম তুমি কৰ হৈ যে পিছে?
উম হুম।
তুমি ক'ৰ আছিলা যে জেগা তোমাৰ ঘৰ?
অ আচ্ছা আমাৰ কালাপাহাৰত থাকো।
কালাপাহাৰ গুৱাহাটী।
অ অ গুৱাহাটী।
অকে মই ডিব্ৰুগড় ছেকেণ্ড চিটি।
অ।
তোমাৰ ফাৰ্ষ্ট চিটি আৰু তুমি ফাৰ্ষ্ট চিটিত থাকা মই ছেকেণ্ড চিটিত থাকো।
অ অ সেয়াই তাতে তেনেকোৱা কিবা কৰিছিলে ন। কিবা কানচ চাৰ সেনেকুৱা কিবা বনাব।
সেনেকুৱা ছেকেণ্ড কিবা সেনেকুৱা কিবা এটা আছিলে। ফাৰ্ষ্ট সেনেকুৱা গুৱাহাটীত আৰু ছে